এতিয়া ভইচ ক্লিয়াৰ আহি আছে না মোৰ? হেল্ল'।
হেল্ল' হেল্ল'।
ক্লিয়াৰ আহি আছে ভইছ।
হেল্ল'।
হেল্ল'।
আবাজ আহিছে হেল্ল-হেল্ল।
তোমাৰ মোৰ। হা
আহিছে নেকি আৱাজ হেল্ল হেল্ল' হেল্ল'।
তুমি কৈ থাকা তুমি ক থাকা।
হেল্ল।
টিংটং হেল্ল হেল্ল'।
তুমি কৈ থাকা তুমি কৈ থাকা।
কৈ থাকা তুমি কৈ থাক। হম।
আপুনি মই। ছে। ঠিক আছে এক চাইটদি ক'লেতো হৈ যাব চাগে ন।
অ হৈ যাব, হৈ যাব, হৈ যাব।
উম, হেল্ল' হেল্ল' হেল্ল'।
উম, কৈ থাকা তুমি মই মেছেজ দি কৈছো হা।
আচ্ছা ঠিক আছে। কেট্ৰিং কেট্ৰিং কিনো কাম থাকে ন। ন বহুত জগা আগতে কাম কৰিছে মানে।
ক'ত ক'ত কৰিছা ক'ত ক'ত কৰিছা।
কেনে ভোজাও মানে নিজ মেনেজমটাপ। হওক ডাঙৰ ডাঙৰ বিয়া হওক ত কাম কৰা মানে। যেনেকে আমাৰ কেশৱ মহন্ত কেশৱ মহন্ত চিনি পায় সেই আপোনাৰ। ক'ত থাকে ৰব উম নগাঁও নগাঁও মিছা। কেশৱ মহন্ত হেল্থ মিনিষ্টাৰ তাত যেতিয়া আমি গৈছিলোঁ। তেতিয়া তাট পঁচিছ হাজাৰ মানুহ। খাইছে হা তাত মামাও আহিছিলে মামা। তাত আপোনাৰ মানে এনেকে এনেকে বস্তু আছিলে ন। ই মানে আপুনি কেনেকে বুজাও। মানে ভাবক কি আপোনাৰ দুখৰ ওপৰত আইটম।
ৱাহ।
মানুহ এনেকুৱা কি উম। আছিল মানে এনেকা এনেকা বস্তু আছিলে। মানে আপুনি আমি দেখাও নাই তেনেকে তেনেকা বস্তু আছিলে, মিঠাই মিঠ। মিঠাই আপোনাৰ মিনিমাম এইটটি কিছুৰ মিঠাই। কাৰিগৰ আহিছিলে আপোনাৰ ক কৰ'ৰ পৰা আপোনাৰ দিল্লী হাৰিয়ানা আমাৰ তেজপুৰ। আপোনাৰ গুৱাহাটী তেনেকে তেনেকে ধেৰ কাৰিকৰ। পঁচিশ হাজাৰ মানুহ কেশৱ মন্দৰ বিয়াত। আৰু সেইদিনা ন মামাৰ মামা হেমন্ত তাৰ বা। দেও আছিলে তেনেকা দিনত আমি যেতিয়া কাম কৰিবলৈ গৈছিলো। আৰু মানে এনেকা বহুত কাম কৰিছো আমি। কেট্ৰিংৰ মানে আৱাজটো আহিলে অলপ সুনিবলৈও ভাল লাগিছে।
মানে কেট্ৰিংৰ কাম কেট্ৰিংৰ কামটো তুমি ষ্টাৰট কেনেকে কৈছা।
মই মই স্তাত কেনে কৰিলো মই ক্লাছ নাইনত আছিলো। নাইনত একদিন কি হ'ল অ হেল্ল'। অ মানে ষ্টাৰ্ট এনেকা হ'ল মানে মই। ক্লাছ নাইনত আগতে পঢ়ি আছিলো ক্লাছ নাইনত পঢ়াৰ। মোৰ এটা লগৰ আছিলে সি মানে সৰু সুৰা কেটাৰং কাম কৰে। যেনে মানে কত চ সৰু মৰু বিয়া চয়া তেজপুৰত তেনেকুৱা। তাৰপিছত একদিন কলে কি ভাই বল মোৰ লগত কাম কৰিবি উম। এনেই বিয়াৰ কাম মানে শিকি যাবি আৰু তাৰ পিছত মই ফাৰ্ষ্ট দিনতটো গ'লো ফাৰ্ষট দিন যোৱাৰ পিছত কি কৰিব লাগে একো নাজানো। বফে কাম হা তাৰপিছত সেইদিনা মই মানে অলপ চলপ কাম কৰিলো আৰু সেইদিনা মোৰ হাজিৰা কিমান আছিলে জানে। অ ওৱান ফিফটি ৰুপিজ তেনেকে হাজিৰা দিছিলে মোক। অ হাপবেলা মানে ৰাতিপুৱা আপোনাৰ এঘাৰটাৰ পৰা সন্ধিয়া। ছতালকে কৰিলে ওৱান ফিফি হাজিৰা।
উম।
হা। তেতিয়াতো মই আপোনালোকক এ দুহেজাৰ দুহেজাৰ কিমান হব দুহেজাৰ মানক। খোল্ নহয় খোল্ল নহ'ব ওঠৰ মান তেনেকা হ'ব। থৰ ঊনৈ তেনেকা মানত কেট্ৰিং ষ্টাৰ্ট কৰিলো। তাৰপিছত আমনি লাহ। লাহে লাহে লাহে আপোনাৰ দুই বছৰত মই ভাল কাম। কি গলো আগতে যেনেকে মোৰ হাজিৰা আপোনাৰ। ফুলবেলা কৰিলে তিনিশ টকা পাই আছিলো আজিকালি মোৰ হাজিৰা যেনেক সাতশ টকা হৈ গ'ল।
এতিয়া মানে নি নিজ নিজে কিবা হেৰি কৰি আছা না বেলেগৰ আণ্ডাৰত নাই।
আগৰ কামৰ নিচিনা মানে আগত মানে আমাক বুৰবক বনাই দি আছিলে। আজিকালিটো। যেনেকা মানে কেনেকে বুজাও আপোনাক মই। উম। যেনেকে এতিয়া আম ডাঙৰ কামত। গ'লো নহয় এনেকে ডাঙৰ বিয়া হৈ গ'ল ডাঙৰ বিয়াত হাজিৰাও বেছি হৈ যায়।
কিমান কিমান ডাঙৰ ডাঙৰা ডাঙৰ বিয়াত কিমান কিমানক পৰে হাজিৰা।
ডাঙৰ মানে যেনে হেভি হেভি বিয়া আৰু যেনেকা ইউনিভাৰ্চিটি আমাৰ হৈ গ'ল ইউনিভাৰ্চিটিত আমি কাম। কৰিছো তেজপুৰ ইউনিভাৰ্চিটি তাৰ ভিতৰত তাৰ ভিতৰত যোনটো কেণ্টিন আছে ন যত আপোনাৰ। টিং হয় চিটিং হয় তাত তো আমাক। এ আমাক মানে যোৰহাট ইউনিভাৰ্চিটি গৈছে যোৰহাট ইউনিভাৰ্চিটি। জোৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাৰ ভিতৰত আমি দুই সপ্তাহ। এনেকা আছিলো মানে। দুই সপ্তাহ যে জেল যে মানহ কয় জেলত যে ভৰাই থৈ যে। তেনেকা আৰু মানে চাৰিও পিনেদি বন্ধ। পিছপিনে যোনটো আছে আপোনাৰ মানে। পুৰা জংঘল তাত খেয়াল বাক চাক থাকে আৰু এইবিনে আমাৰ খালি এটা। ৰুম সেইটো দৰ্জা ভাঙা ৰাতি তেনেককা থাকিব লাগে আমাৰ আৰু। তেনেকা চিষ্টেমৰ আমাৰ ৰুম আছিলে। তাত মানে আমি দুই সপ্তাহ যে তাত এটা মানে। গুটখা খাবলৈ আপুনি বাহিৰত যাব নোৱাৰে তেনেককা মানে চিন হৈ গৈছিলে। আমি যে থাকিছো অৱস্থা মানুহ। শকত খকত মানুহ তাত খ্ষীণাই গৈছে এনেকে এনেকে দিন আহিছে।
নাই নাই এইয়া খোৱা চোৱা কথাটোতটো নকোৱা।
সেইটো টাইমত মানে এনে হৈ গৈছিলে ন ইউনিভাৰ্চিটি আছিলে সেইটো তাত মানে আমি। ৰুম আছিলে ন তাত আপুনি ঢালাই বিচনা এটা ৰুমত। মানে মিনিমাম বাবককি। আপোনাৰ দু তিনটা মানুহ খোৱাৰ ৰুমত আমি আঠ আঠজন মানুহ খাই আছিলো এই। ইপিনেপিনে ভৰি দি ৰাতিপুৱ উঠি এই। নক'ব মানে আৰু তাৰ নিচিনা কাম লাইফত হোৱা নাই মই। জগাত লাইফত হোৱা নাই আৰু এবাৰ অৰুণাচল গৈছিলো। এই আপোনাৰ টাংলা ভেলি যে টাংলা ভেলী। আপোনাৰ টাংলা বেলি তাত তাত ৰেষ্টুৰেণ্ট এটা আছিলে হা। তাত ৰেষ্টুৰেন্টত আমি মানে কাম কৰিবলৈ গৈছিলো। তাত টেন মানে পাহাৰ ওপৰত তেনেকা টেন চেন। লগাই মানে অফিচৰ কেই মানে পাৰ্টি চাৰ্টি কৰে ন আমি বুফে চুফে লগাই। চব ৰেডি আছিলো ৰেডি থাৰ পিছত। অ ৰেডি থকাৰ পিছত। মানে পাহাৰ হয় তাতো ভয়ংকৰ বতাহ চতাহ চলিলে কেনেকা আহে। বত চতাহ চলিলেেতো বহুত। বেয়াকে আহে ন বতাহ গোটেই মানে এহেঁতে অফিচা। টাইম আহিছে খাবলৈ হা খাবলৈ অহাৰ পিছত। বৰষুণ দি আছিলে অলপ অলপ বৰষুণ আমি লগাই দিছো আৰু টেন টেনট লগোৱা আছে কি ভিজিব আৰু ন। তে লগোৱাৰ পিছত আমাৰ চব ৰেডি এহঁতে যেনেকে খাই ব। খাবলৈ বহিলে বছে এনেকা বটাহ চলিছে। গোটেই যিমান টেণ্ট চেণ্ট আছে গোটেই উৰাই মেলি একদম চাফা।
একে বাৰতে গোটেই খটম।
অফিচাৰটো মানে এটা পাতলা অফিচাৰ আছিলে। সি ভাত খাওঁতে খাওঁতে মালডাল উলটি গুচি গল। তেনেকা চিন হৈ গৈছিলে আমাৰ তাত মানে। আপুনি গৈছেনেপিনে অৰুণাচলৰ পিনে।
অৰুণাচলৰ পিনে যো। যোৱা নাই মানে মোৰ লগৰ কেই লগৰ যোন কেইটা আছে না সিহঁতে গৈছে মানে। ভাল কুমফালে উম।
ত জোগাকেইটা ধুনীয়া নখ এতিয়াতো পানী হৈছিলে ন এতিয়াতো পাহাৰ কেইটা কিমান ভাঙি ভাঙি পৰিছে। তাত মাজতে ত মই খ।
কিবা হেৰি হৈ আছে না বহুত।
এই ঢেৰ পাহাৰ ভাঙিছে ওপৰৰ পৰা তলৰ পৰা এক। দম যেনেকে পাহাৰ তাত পানী বাম পানী। যোনটো যোনটো নদী আমি চাইছিলো সেই নদীকেইটা গোটেই। তে পানী দি ভৰি গ'ল একদম ই চাফা চাফা পানী আছিলে আগতে। এ মানুহকেইটাৰ অলপ কষ্ট হয় কিয় কি পাহাৰী এলেকা হৈ যায় ন। পানী বাঢ়িলে মানে বহুত দিগদাৰী হৈ যায় শিল চিল পৰে। মাজতে এটা মানুহ এই আপোনাৰ এই স্কুটিদি বাচি গ'ল পাহাৰ ভাঙি আছে সি গৈ আছে। তাৰ লগে লগে। পাইছিলে নে নিউজত অ পাহাৰ ভাঙি আছে ই চুচৰি চুচৰি। চুচৰি গৈ আছে তাৰ সি পাইছে মানে সি জীৱন দান পাইছে।
জীৱন দান পাইছে ভিডিঅ'টো চাই পালে ইমান ইমান খপৰ মান। এবাৰতে এবাৰতে ইমান পৰি গ'ল পৰি গ'ল।
হলেৰো পৰোতে পৰোতে বাচিছে কিমান মানুহ এনেকে। ফাঁচি আছে এ সেইপিনে যোৱা মানে এনেকা। ছিজনত সেইপিনে যাব নোৱাৰি কিন্তু সেইপিনে তেনেকা জেগাই তেনেকুৱা।
জেগা তোমাৰ কাম থাকিলেতো যাবই লাগিব না যেনেকা চিজনে হওঁক।
এনেকাে বানপানীৰ চিজনত বহুত বেয়া হৈ যায় এই জেগা।
কাম থাকিলে জুনে জাহান নেমত হ'লেও যাব লাগিব তাতে।
হেল্ল' হেল্ল' ত মোৰে আৱাজ গুচি গ'ল নি।
শুনি পাই আছা না।
অ আপুনি এইপিনে গৈছেনে নে।
মই যোৱা নাই মানে মোৰ লগৰ যোনখিনি আছে যোন কেইটা আছে।
যাব পাৰে আপুনি ভালুকমোংগ বাৰ মাইল হওঁক বাৰ মাইলৰ পৰা অ। গেট টো পাৰ কৰিবলৈ পাচ লাগে এশ টকা পাচ। বনাই মেলি আৰামছে টাৱাং। মানে উঠোঁতে ন উঠোঁতে অলপ তেল পৰিব লেখিন নামনতে ন আপোনাৰ। ত্ৰিশ চল্লিশ কিলোমিটাৰ টেনচনে নাই গাড়ী অফ কৰি দিয়ক আহি থাকক। বিন্দাছ নিউ নিউটেল বাইক আছে, নিউট্ৰেল কৰি দিয়ক স্কুটি আছে ব্ৰেক অলপ চুই চুই আহি থাকিলে। বিন্দাছ পাই যাব। এতিয়া মানে ওপৰত যাওঁতে যি তেল জ্বলিব তলত আহিলে তেল চেলৰ চিষ্টেম।
অৰুণাচল ফালে আমাৰ আমাৰ আমাৰ আমাৰ গাঁৱৰ বহুত। কেইজন মানুহ আছে তাতে কাম চাম কৰি থাকে যে।
খালি আপুনি ইপিনে ভালুফুং যামতে তেল, পেট্ৰল। ভাল পাম আপোনাৰ বালিপাৰা পাৰ কৰি আগত আছে তাৰ পিছত আপুনি একেবাৰে। তাৰ ভালুফুং গেট পাৰ কৰাৰ পিছতে পেট্ৰল।
উম ধ ধৰা ধৰা মই হেল্ল' মই মানে ধৰা ধৰা। পুট এটা দি মই এ হা হা।
উম।
হেল্ল'।
তাত জেগা খিনিও ভাল হাৱা চাৱাও ভাল আমাৰ ইয়াৰ নিচিনা নহয় আৰু।
উম হেল্লো' শুনিয়ে।
এটা বেলেগ ফিলিং আহি গাতত ভাল এটা জেগাত আহিছোঁ। তেনেকা চিন যায়।
উম মোৰ পৰা চাই আছে ন।
এক চেকেণ্ড হা।
হেল্ল'।
এনে আপুনি কি কয় এই। বাৰ মাইললৈকেতো গৈছে চাগে বাৰ মাইল নদীটোৰ ওচৰত। এতিয়া তাৰ পানী চাব এতিয়া তাৰ পানী কেনেকুৱা হৈ গৈছে। ধুহুৱাই লৈ যাব মাজতে আমি গৈছিলোঁ। একো পানীয়ে নাই এতিয়া চাইছা। যি পানী এটা হিলাই দিছে একদম। এই কিয় মেছেজ কৰি আছা নাই যোৱা বাৰ মাইল নাই যোৱা। এই ইয়াতে আমাৰ বালিপাৰা পাৰ কৰি বাৰ মাইল যোনটো আছে আপোনাৰ ভাল পুং পোৱাৰ আগতে। এই ধুনীয়া জেগা। এইবাৰ একদিন যাব এই বঢ়িয়া হয় তাত। আপুনি এতিয়া না যাব এতিয়া বহুত পানী। তাত মানুহে যাইতো পিকনিক স্পটৰ কাৰণে।
উম।
অ ভালুপুং গলে এশ টকা পাছ ল'ব। পোন্ধৰ আগষ্টৰ দিনা যাব পোন্ধৰ আগষ্টৰ দিনা পাছ চাচ। দিব নালাগে আমি গৈছিলো। য বস্তৰ দিনা চেচালকে গৈছিলো। চেচালৈকেতো গ'লেও বহুত। বহুত ধুনীয়া ধুনীয়া জেগা। পানী চুবই নোৱাৰি পানী যেনেকা আইচ। আমি মানে কিবা এটা লৈ গৈছিলো আৰু কেনত চাৰিটা মান কেন লৈ গৈছিলো। পানীৰ ভিতৰতে সোমাই থৈ দিছিলো। এনেকা ঠাণ্ডা হৈ যায় আৰু ফ্ৰিজৰ দৰকাৰেই নাই। কি হল এই মানু্টো উ বা এই। অ কিমান?
হেল্ল'। হেল্ল'।
বাইক দি বাইক দি আপোনাৰ ন? কলৈকে গ যাব লাগিব? মানে সিমান।